অ
হেল্লো' শুনিছে
উম
হেল্লো' অহ শুনিছা এতিয়া অ শুনিছোঁ
উম উম তুমি কিহেৰে ভাত খালা
মই আমাটো অকল ৰঙালাও ভাজি আলু নহবা স্কোৱা চালো সেইবিলাকে দি থাকে ৰঙালাও ভিজি আলু দিছিলে
পইচা পায়ে আছা দেখোন কৰ'বাত বাহিৰত গৈ ভালকে খাই নাহাগে কিয়
উম তাৰমানে তাৰমানে নকৰো যে মই
নাই সিহঁতি বেছিকৈ জমেট'ত অৰ্ডাৰ দিয়ে কিন্তু জমেট'ত দিলেতোন পইচা যোৱাই নিচনাহে লাগে মোক তাতকে দোকানত গৈ খোৱালেই ভাল, ইহত চবেই জমেটো পা আনি আনি খায়। আহে
ড'মিনোজৰ পৰা দিয়া ডমিনোজত কমতে পায় নহয়
জেছ খাই ভাল নাপাওঁ।
অ মই পিজ্জা খাই ভাল নাপাও। মই আকৌ পিজ্জা খাই ভাল পাওঁ।
তাতে ডমিনেজৰ হ'ব লাগে।
ইহঁতী ফেট ভেলিপা আনি -আনি খাই বেছি ইহঁতে প্ৰায় ভাগে ফেট ভেলিপা খায়।
মোৰ যে ফেট ভেলিখন ফেভাৰেট হয়।
অ' তোমাৰ লগত যাওঁতে ময়ো ভাল পাইছিলোঁ দেই।
উম ফেটভেলিৰ টেষ্টটোৱে বহুত বেলেগ। এ ফেটবেলিত কি-কি খাইছা?
ফেট বেলিত তুমি মোক হেৰি খুৱাইছিলা নহয় আহ, ফ্ৰাইড ৰাইচ
চিকেন
চিকেন
ফ্ৰাইড ৰাইচ, চিলি চিকেন আৰু লগতে অ' চিকেন হেবি চিকেন চাওমিন দিছিলা দুটা নহয় চিকেন চাওমিন।
আচ্ছা চাওমিনটো খাইছিলা নেকি?
অ' আৰু এই ফেট ভেলিৰ তলৰখন যে তাৰপা ৰোল দিছিলা অ'
উম।
সেইটোও ভাল আছিলে।
উম শৰ্মা ৰোল
উম
এই শৰ্মা ৰোলটো বৰ ভাল লাগে খাই।
বহুত ৰেষ্টুৰেণ্ট আছে
উম আছে তো ৰাণীৰ ওচৰতে।
ফেট ভেলিখনো ওচৰতে
এইবাৰ দেওবাৰে গৈ লৈ পেলাই কৰবাত খাই আহিবা।
অ' যাব লাগিব।
দেওবাৰলৈকে পইচাও হ'ব ন।
উম
মই দিম বাৰু, মই তোমালে
আৰু ভাবি আছো হেৰিয়ে চিকেন অকল আনিব নেকি? নিজে বনাই খাম
উম ও মইতো বনাই খাব নোৱাৰো আছো
ইয়াত যে আগতে ধৰি, দুদিন মানৰ আগলৈকে দোকান এখন আছিলে, অহ এসাজ পাতঘৰ বুলি থও, সেই দোকান খনৰ পৰা মানে বস্তু আৰু সেয়া দিব পাৰি, আৰু ত অলপ কমতে দিয়ে ফ্ৰাইড ৰাইচ। আশী টকাকে দিয়ে, ফুল প্লেট আৰু ম'ম ফ্ৰাইড ম'ম পঞ্চাছ টকা হেৰি ম'ম পঞ্চাছ টকা চিকেন ম'ম। আৰু এনে তাত আহি আহি বিশ টকা এটা বেছিকে দিব লাগে। হোষ্টলতে আহি মেলি দিয়েহি।
অহ
কিন্তু এতিয়া যে আমাৰ এইফালে গোটেখিনি ভাঙি দিছে তুমিটো বহুত দিন হ'ল অহা নাই নহ কানি এইফালে
উম
এইফালে ইফালৰ পৰা আহিলে সোঁফালৰ দোকান খিনি তাৰ মানে আমাৰ হোষ্টেল যোন ফালে আছে নহ অহ সেফালৰ গোটেই দোকানখিনি ভাঙি পেলালোঁ।
তাৰপিছত হে। এতিয়া
সেইখন দোকানো ভাঙি গল লগতে
অহ সেইখন দুকান আৰু মানে মই ভাল নাপালো দুদিন, কিন্তু মানে ভঙা দুদিনত কিবা বেয়া পোৱা হ'ল।
কিয়।
তাৰমানে আমি ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলো তাৰপিছত। ত সিহঁতৰ। তহ এনে আমি বহুত টাইম পাতি সুধিছিলো। তাৰ মানে বিশ মিনিট মানত দিব পাৰিব নেকি তেতিয়াহে আমাক লাগে এনেকে কৈছিলো। তেতিয়া ক'লে বিছমিনিট মানত দিব পাৰিম বুলি তাৰ পিছত আমি দিলো আমি ক'লো বেছি টাইম। কব নালাগে, খুব বেছি আধা ঘন্টা তাতকে দেৰি নকৰিব তে তেতিয়া কৈছে অ হ'ব তোমালোকৰ বিশ মিনিটতে ইণ্টাৰ ভিতৰতে কলে তাৰপিছত বিছ মিনিট। পাৰ হ'ল চল্লিশ মিনিট হৈ গ'ল সিহঁতি আমাক দিয়া নাই। তাৰপিছত আমি ফোন কৰিছো, ৰিচিভ কৰা নাই ফোন। তাৰপিছৰ আকৌ চল্লিশ মিনিট মানৰ পিছত। ন নহয় এঘন্টাৰ পিছত বতাহ ধুমুহা আহিলে হা। তাৰপিছত আমি আকৌ ফোন কৰিছোঁ যে। তেতিয়া আমাৰ মানে হোষ্টেলত কিবা হৈ আছিলে নহয় খানা বনোৱা নাই আমাৰ চবৰে ভোক লাগিছে সেইকাৰণে। সোনকালে দিব কৈছিলো। আৰু বহুতখিনি প্লেট অৰ্ডাৰ দিছিলোঁ তাৰ পিছত। আমি ফোন কৰি ক'লো যে। ইমান দেৰি হ'ল কিয় দিয়া নাই আমিতো আপোনাক বিশ মিনিটতে দিব কৈছিলো এতিয়া এঘণ্টাও বাঢ়িম। তেতিয়া আছে বৰষুণ দি আছে। তামানে বেয়াকে কৈছ আৰু অলপ বৰষুণ দি আছে, দেখা নাই নেকি? তেতিয়া আমি ক'লো আমিতো আপোনাকটো আগতেই দিছিলোঁ। বৰষুণটো এতিয়াহে দিছে বতাহ ধুমুহা এতিয়াহে মাৰিছে আপুনিটো। আমি আপোনাক বিশ মিনিটত দিব কৈছিলো আপুনি এতিয়ালৈকে দিয়া নাই। তাৰছত মানুহজনী কাষ্টমাৰ কাৰণে তাত থকা মানুহ হা, এনেই অনাৰজনী ভালে কিন্তু তাক থকা মানুহ জনী মানে কিবা বহুত। কিবা মানুহ মানে, ইমান বেয়কে কৈছে। কৈছে কেনচেল কৰি দিয়া আক তোমালোকক তোমাৰ তাৰমানে তোমালোকক দিবলৈ কাৰণেও মন যায় কিবা কিবি ইমান বেয়াকে কৈছে। আমিতো তাৰপৰা ৰেগুলাৰ কাষ্টমাৰ নিছিনা। বহুতে অৰাল দিয়ে হা আমাৰ হোষ্টেলত। ছোৱলী কিমান ট্ৰাই থাকে দুজনী থকা তাৰ নিজৰে লাভ হয়। কিন্তু ইমান বেয়াকে ক'লে সি তেতিয়াৰ পৰা। তাৰ পিছত আমি অৰ্ণাৰজনীক ফোন কৰি ক'লো এনেকে এনেকে কৈছে বেয়া নাপাব। আমাক আপোনাৰ পাৰ্চেলটো নালাগে আৰু আমি অৰ্ডাৰ নিদিওঁ। তাৰমানে কাষ্টমাৰৰ লগত তেনেকে ব্যৱহাৰ কৰিলে আমাৰো ভাল নালাগে এনেকে কলে।
তাৰপিছত অৰ্ণাৰজনীয়ে কি কৈছে।
অনাৰজনীয়ে কৈছে ৰ'বা মই ফোন কৰি কৈ আছোঁ বুলি তাইক কওঁতে মানে তাই মানে কৈছে। আমি যে কলো যে, দেৰি হৈছে বুলি যে তাই সেটোৰে বোলে তাই খং উঠি গ'ল বোলে। কিন্তু তুমি যদি কিবা এটা বিজনেছ চলাইছা তেনে তুমিটো কাষ্টমাৰৰ কথা শুনিবই লাগিব। আৰু আমি বেয়াকেওতো কোৱা নাই, আমি অকল কৈছো আমি বিশ মিনিটৰ কাৰণে দিছিলো। আৰু আমি ডাইৰেক্ট অ'নাৰজনীক অৰ্ডাৰ দিছিলোঁ। অনাৰজনিয়ে তাই নম্বৰটো দিলে, যে এয়া হেৰী, কি বা দিবলৈ এ আহিব তোমালোকে এয়া ফোন কৰিবা তেনেকে কলে৷
তাই চাগে দিবলৈ আহিব মন নাই৷
হ'ব পাৰে, কাৰণ ওনাৰজনীৰ দোকানত আছিলে, অনাৰজনীৰ লছ হলেনো তাইৰনো কি আহে যায় ন?
সেইকাৰণে আছিল, কেতিয়াবা সিহঁতৰ আমাৰ সিহঁতৰ একো নোপোৱা হয়৷ তাৰমানে আমাৰ ইয়াৰ পৰা কোনেও নিদিয়ে৷ প্ৰথম সিহঁতৰ লগত আমাৰ সমান চিনাকি নাছিলে হা৷ আমি সিহঁতৰ দোকানৰ পৰা আনিও পোৱা নাছিলো, এ এবাৰ যে মুন আৰু দেবাংগ ইয়ালৈ আহিছিলে মনত আছে নে? বহুত যে বস্তু দি থৈ গৈছিলে হি।
আছে আছে৷
অ' সেই তেতিয়া সিহঁতে চাহ খাবলে দোকান বিচাৰিছিলে৷ তেতিয়া সিহঁতি সেইখন ভিত সোমালে, সেইখন অলপ ৰেষ্টুৰেণ্টৰ টাইপৰ তাৰপিছতে দোকানখনত সোমালে, তেতিয়া মানে কথা পাতি পাতি ওলালে মাং আমাৰ লখিমপুৰৰ চাইডৰ। ওনাৰজনী। তাৰ পিছত সেই তেনেকে কথা পাতি পাতি মানে অৰ্ডাৰ দিব পাৰি কিবা কিবি তাৰপিছত সি মোক ক'লে, মই ইহঁতকো ক'লো ত সি নম্বাৰটো দিলে, তাৰমানে সি ফটো মাৰি নাম্বাৰ দিলে তাই হেৰিয়পা, এনেকুৱা চাইন বৰ্ডখন যে তাৰপিছত ইহত সোমাই দিলে তাৰপিছত ইহঁতিও মানে চবে দিয়া হল৷
তাৰপিছত আৰু এই গেছৰ দামো বাঢ়িছিলে যে
অ'।
তেতিয়া সিহঁতি বহু পইচাও বঢ়াইছিলে, কিন্তু তথাপিতো চবেই দি আছিলে, ইহঁতেও বহুতে অৰ্ডাৰ দিয়ে।
তাৰমানে সিহঁতি হাফ প্লেট চল্লিশ টকাতে দিয়ে ফ্ৰাইড ৰাইচ
অ'।
সেইকাৰণে সিহঁতে মানে মানে তেনেকে দি দিয়ে।
এতিয়া কন্টেক্ত নাইকিয়া আৰু, সিহঁতৰ দোকানখনো উঠালে এতিয়া।
তাকে। কিন্তু মানে বেছিকে অৰ্ডাৰবিলাক দিলে মানে টাইমো লাগে দিয়াচোন। মানে সেইটোও বুজিব লাগিব ন কাষ্টমাৰ বিলাকেও।
নহয় তেওঁলোককতো সোধাও হৈছিলে ন ইমান টাইমত দিব পাৰিব নাই বুলি?
উম, কিন্তু মানে বনাওতে কিমান টাইম লাগিব মানে
তে-তেতিয়া মানে কৈ আছিলে তেতিয়া মানে কৈছে সিহঁতৰ মানে চব ৰেডি কৰি থোৱা আছে অকল ভাজিব দিব লাগে, বেছি টাইম নালাগে তেনেকে কৈছিলো আম
উম।
কিবা কেতিয়াবা মিছ আণ্ডাৰষ্টেডিং হৈ যায় দিয়াচোন৷
উম হয় বাৰু।
ঠিকে আছে, উম ঠিক আছে।